নমস্কাৰ।
কি কৰিছা?
আছো এনেই পদূলিতে খোজকাঢ়ি।
অহ মওঁ এনেই। তোমাৰ ভিতৰতে ৰুমতে বহি পেলাই খোজকাঢ়ি আছো এ মানে বহি আছো বিচনাতে।
অহ কিবা খালানে নাই?
তোমাৰ এই মাত্ৰ তোমাৰ চাহ আৰু মালপোৱা খালো।
অহ্।
এই বহুত কাম মোৰ কে দোকানৰ পৰা থাকি অশান্তি পাই গৈছো মানে এইমাত্ৰ ঘৰত চাহ খাব সময় পাইছোহে। উম, তোমাৰ মানে ৰাত ৰাতিপুৱা পৰা ৰাতিপুৱাই চাহ খোৱা, দুপৰীয়া ভাত পানী একো খোৱা নাই মানে কাষ্টমাৰেই কাষ্টমাৰ।
অহ।
কাষ্টমাৰে কাষ্টমাৰ।
এতিয়া ক'ত দোকান দিয়া আছে, দিছা তুমি?
তোমাৰ মই চেণ্টাৰত দিছো।
কিহৰ দোকান দিছা?
এই তোমাৰ জেৰেক্সৰ তাৰপিছত মোবাইল, চোবাইল, ভাল কৰা তাৰপিছত তোমাৰ এইফালে গুটকা, চুটকা, চিপ, চিপছ গেলামাল অলপ কিবা কিবি দালি, চেনি, আলু, পিয়াজ।
উম।
তেনেকুৱা কিবা কিবি মানে গেলা মাল দোকান এখনে ধৰা আৰু চব মানে। মচলা চছলা এভৰীথিং এইবিলাক চব বস্তু। কোৱা। এতিয়া দেউতা অকনমান গৈছে মানে অকনমান সন্ধিয়া টাইমত কেতিয়াবা যাই যে, মই সেইটো টাইমত মানে চাহ খাব আহো চাহ খাই বহিছো আৰু তোমাৰ। ফোন কৰিম বুলি এনে। ফোন এটা কৰিছোঁ।
ঠিকে আছে তেনে ন। মই তোমাৰ এতিয়া সৰু। এতিয়া দোকানখন চলাই আছিলো গেলামালৰ।
অঁ', চলাই থকা, চলাই থকা, কিবা কিবি পাৰিলে গাহৰি চাহৰি মূৰ্গী-চূগী হাঁহ পুহিব পাৰা যদি পোহা।
আহ।
এনেই থাকি লাভ নাই মানে। কিবা কিবি কৰি থাকা আমাৰ। মানুহ এইবিলাক কৰিয়ে চলিব লাগিব আৰু।
অ।
এতিয়াতো আমাৰ দেউতাহঁতৰ চাকৰি তাকৰি নাই না।
তাকে।
সেইবিলাক কৰিও চলি থাকিব লাগিব।
উম।
অ মোক তোমালোকৰ এইফালে ছেকেণ্ড হেণ্ড কম্পিউটাৰ পাম নেকি।
পাবা।
মোক কম্পিউটাৰ এটা লাগে মানে, এইটো কম্পিউটাৰ মানে ইমান ভালকে হেৰি নচলা হৈছে কম্পিউটাৰটো লাগে কম্পিউটাৰ এটা লাগে মানে।
অ মই চাব লাগিব তেনে দিয়া।
উম, চাই দিবাচোন তোমালোকৰ সেইফালে? এ ন নতুন ললে, তোমাৰ নতুন ললে কিমান মান পৰিব।
নতুন ললে, বিশছৰ আৰু পোন্ধৰ ভিতৰত পৰিব।
উম তোমাৰ নতুনতোই লোৱা ভাল নেকি ন। ছেকেণ্ড হেণ্ড লোৱাতকৈ। হেল্ল'?। হেল্ল'। হেল্ল' হেল্ল' হেল্ল' হেল্লল। হেল্ল' কি হেল্ল' নতুন এটা লোৱা ভাল নেকি ন।
অহ তাকে।
উম নতুনটাই লওঁ নেকি তাকে ভাবিছো ছেকেণ্ড হেণ্ড লোৱাতকৈ। উম। তুমি, এনেই মই এপাকত। আজি কি বাৰ মংগলবাৰ। তোমাৰ বুধ বৃহস্পতিবাৰ মানে যাম ওলাবাচোন।
অহ তুমি পিছে অকমান, অকমান আগলে আহা চোন নেটৱৰ্কতটো ভাল নহয়। মাতো ভালকে অহা নাই।
উম বাহেৰ লৈ ওলাই গৈছো ৰখা। এতিয়া পাইছে?
অহ।
অ মই তোমাৰ মানে নতুন, অ মই মানে তোমাৰ নতু নতুন এটাই ল'ম বুলি ভাবি আছো।
অহ।
পিছে মাহঁতৰ, দেউতাহঁত, আইতাহঁতৰ খবৰ ভালেই?
ভালেই, তোমালোকৰ?
আমাৰো আছে আৰু।
অহ।
পিছে কতো ফুৰিব যোৱা নাই নেকি?
ফুৰিবলে যোৱা নাই ঐ, তেনেকে দোকানৰ পৰা ছুটি নেপ
উম সময় নোপোৱা দোকান চোকান থকা মানুহৰ এইবিলাক ফুৰিব চুৰিব যোৱাৰ সময় নাপায়, মইও কিমান দিন ভাবি আছো লগৰ কেইটা মানো ফোন কৰি থাকে ক'ৰবাত যাম। মানে তোমাৰ চুটিয়ে নাপালো। দোকানৰ পৰা এই মাত্ৰ অকণমান সাই অকণমান কিবা এটা ভাল হৈছে, এতিয়া অলপ মানুহ চানুহ কমিছে যে।
অঁ।
ত চাহ খাব আহিছোঁ, যাম আৰু অকমান দেৰিকে।
অঁ।
চাৰে সাতটা মানত ।
এদিন যাম দিয়া ন' পিছে, চুটি তুতি লৈ মেলি এদিন।
আহিবা-আহিবা, তু উম, আহিবা-আহিবা কি, অ'।
লগৰ গোটেই কেইটা।
উম।
উম।
আহিবা এনে ঘৰত এদিন আহি
অ', তাকে যাব লাগিব দিয়া এদিন পিছে।
এদিন যে গাহৰি মাংস খাইছিলা মনত আছে। কেনেকুৱা লাগিছ চিলে। এদিন আকৌ এদিন আহিবা, মই আনি থম তুমি আগতে জনাই থ'বা এদিনৰ আগতে।
হ'ব। তুমি ভালকে বনাই দিবা।
উম, নাই, মই মাক-মাক বনাব কম, মায়ে কেনেকুৱা বনাইছিলে সেইদিনাখন সেনেকৈ বনাম।
উম।
এইবাৰ কিহেদি খাবা, তিল গাহৰি খাবা নে লাই গাহৰি খাবা।
এবাৰ তোমাৰ, গা গাজ টেঙা দি খাম।
অ', এতিয়া গাছ, গাছ ওলাই নহয় ন'।
অ' গাছ টেঙা দি খাবলৈ ভাল লাগিব, তুমি ভালকে বনাই থৈ দিবা।
মাক ধুনীয়াকে বনাব, তুমি এদিনৰ আগতে কৈ থ'বা, তেতিয়া মই বস্তু চস্তুবিলাক অলপ যুগৰ চুগাৰ কৰি থ'ব পাৰিম।
উম, তোমালে মই উপহাৰ এটা লৈ যাম দিয়া।
অ' আহিবা-আহিবা।
উম।
উম।
পিছে, মাহতৰ খবৰ ভাল।
ভাল ভাল- ভাল।
অ' তোমাৰ?
মোৰ আছো এনেকে আৰু। তোমাৰ ভালেই?
আছোঁ আৰু।
উ', বাকী এতিয়া তোমাৰ দোকানত আদ্ডা চাদ্দা বহে নবহে?
তোমাৰ দোকানত আড্ডা সাদ্দা বহে নবহে?
আদা বহিবই আও কি কৰিবা, ল'ৰাবিলাক চব আজিকালি হেৰিয়ে থাকে আৰু ইণ্টাৰভিউ বিলাক দি আছে এনেকে পোৱাও নাই।
উম মোৰ দোকানত সদায় মোৰ দোকানত সদায় মোৰ দোকানত সদায় তোমাৰ মানুহ আহেই ল'ৰা ছোৱালী ল'ৰাখিনি আহে ল'ৰাখিনি প্ৰায়ভাগ থাকেই
আহ
এ এতিয়া দোকানখন অলপ উম এতিয়া দোকানখন অলপ মানে ডাঙৰ কৰিম বুলি ভাবিছো। তাপা ঘৰত গাহৰি চাহৰি পুহিম বুলি ভাবি আছো বাৰু
অঁ
গাহৰি কেইটামান আনিম বুলি ভাবি আছো হাঁহ কেইটামান এতিয়া তোমাৰ মাঘৰ বিহু আহি আছে। বিহু সময়ত বহুত হাঁহ বিক্ৰী হয় মানে।
সেইটোৱে হাঁহ মোৰ তাত আছিলে বাৰু তোমাৰ লাগে যদি ক'বা এনেই এটা মান লৈ যাবা বাকী খিনি আৰু কি আৰু মিলাই মেলি কিবা এটা দিলেই হ'ল আৰু
অ এটা নহয় দিলে দুটা দিবা এটা মতা মতা দিবা এটা মাইকী দিবা।
হ'ব লৈ যাবা বন্ধুৰ মাজত আৰু এইবিলাক সুধিব লাগে নেকি আৰু
তোমাকো মই এইবাৰ দিম দিয়া কিবা এটা ভাল বস্তু এটা উপহাৰ এটা দিম দিয়া আমাৰ
হব উম পিছে এফালে যাব লাগিছিল নহয়
উম যাবতো লাগিছিলে
হে
যাবতো লাগিছিলে ভাল জেগা এটা যাম দিয়া তোমালোক মাহঁতকো দেউতাহঁতকো কবা আমাৰ ফেমেলিটে যাম ফেমেলি তোমালোকৰ গোটেইটা
হ'ব উম বাছ এখন দুটাই মিলি মেলি ভাড়া কৰিম আৰু ন
উ এই বাছ নালাগে
তে কিহত যাবা
হেৰিতে ভাল স্কপিঅ' চু্কপিঅ এখন ভাড়া কৰি ধুনীয়াকৈ আঁতি যাব তোমালোকৰ ঘৰত তিনিটাহে আমাৰ ঘৰো তিনিটাহে।
অ হ'ব তেনে।
আইতাহটো নাযায়
উম।
উম গোটেই কেইটা যাম তেনেকৈ ভাল জেগা এটা ওলাবা। ধুনীয়া জেগা এটা চাবা মোৰ মায় মানে কৈ আছে ক'ৰবাত ভাল জেগা এটা ফুৰিব যাবলে।
অ পিছে ক'ত যাম বুলি ভাবিছা।
তুমিয়ে চাবা জেগা এটা ভাল জেগা এটা
পাহাৰ চাহাৰে যাম।
পাহাৰ চাহাৰ এনেকুৱা জেগা এটা যাম আও।
অ।
বাকী তুমি কি মাংস খাই ভাল পোৱা?
মই পিছে হেৰি কি বুলি কয়, ব্ৰইলাৰকে ভাল পাওঁ। তুমি?
উম ব্ৰইলাৰটো আজিকালি মানুহৰ ঘৰত কমন থাকেই, ভাজি পাচলি থকা নিচিনা থাকেই আৰু।
উম।
ৰাতিপুৱা দুপৰীয়া তাক সেই ব্ৰইলাৰ, মোৰ মানে ৰাত মোৰ যে তোমাৰ ৰাতি মই দোকানৰ পৰা আহো।
হ।
আমাৰ তাত দোকান অকণমানৰ পৰা আগত মানে ব্ৰইলাৰ দোকান এখন আছে, মই তাৰ পৰা সদায় এপোৱা হ'লেও মানে আনোৱেই তোমাৰ পৰা ৰাতি মানে ভাতকেটা তোমাৰ মাংস অকণ উলে খাব মন তাই। অ সেইকাৰণে মানে মাংস অকন উলৈ এপোৱা হ টো লাগিবই মানে।
উম।
তিনিটা মানুহে, মাও নাখায় মা নাখায় বাৰু, তাৰপিছত দেতা মই অকণ অকণ, দেউতা ইমান নাখায় মই বাকীকণ অকণ খাওঁ।
তুমি চো, তুমিয়ে খাই দিয়া আৰু ধুনীয়াকে ন? উম।
মালে মই মাংস লৈ গ'লে, মা মায়ে মাংস নাখাই যে কেতিয়াবা ডিম এটাকে লৈ যাওঁ, কেতিয়াবা মাছ অকণ লৈ যাওঁ।
অ' পিছে বৰমাৰ খবৰ ভাল?
মা ভালেই ভালেই ভালেই।
উম।
উম। বাকী সেয়া সেনেকৈ হেনে চলি থাকিব লাগিব আৰু।
উম, কি কৰি আছা এতিয়া পিছে?
এতিয়া এই তোমাৰ চাহ খাই ৰখা তামোল অকণ মাক খুজিছোঁ, মায়ে দিম বুলি কৈছে ৰখা।
অ'।
তামোল অকণ খাই অকমান থাকি অকণমান মানে এতিয়া অলপ ভাগৰটো মৰিছে ৰাতিপুৱাৰ পৰা যে তোমাৰ মানে একদম কিবা লাগি গৈছে একদম মানে, মানুহক দি ইটো বস্তু লাগে, ইটোৱে কৈছে এইটো লাগে, ইটোৱে কৈছে সিটো লাগে। আকৌ তোমাৰ মাল নাই। আকৌ তোমাৰ হেৰিত ফোন কৰিছো, আকৌ মাল আনি দি ছে।
অঁ।
মানে, ৰাতিপুৱাৰ পৰা এতিয়া তোমাৰ শান্তি পাইছোহে।
হয় নেকি?
উম।
অ' তেনে ঠিকেই আছে আৰু।
উম সেনেক কি ক'বা আৰু সেনেকৈ চলি থাকিব লাগিব আৰু।
উম।
বাকী তুমি এই বজালে এদিন যাব লাগিছিলে ন?
হ'ব ধেই দিন হল বিনদু কৰি বজাৰলৈ যোৱাই নাই।
যোৱাই নাই এদিনতো যাব লাগিছিলে বাৰু।
উম
তেতিয়াই যোৱা আৰু পূজাৰ সময়ত
কাপোৰ লোৱাই নাই
উম কাপোৰ লোৱা নাই মই মানে তোমাৰ সময়ে নাই পোৱা জানে নে দোকানৰ পৰা এদিন লব লাগিব মোৰ কাপোৰ এনেকুৱাছে এতিয়া কবালৈ কোনোবা এটা ভাল লগৰ এটা টাউনলৈ গলে
অহ
ফোন কৰিলে ভিডিঅ' কল কৰিলে মই দেখাই এনেকৈ মানে দেখাই দি ক এইটো স্পৰ্টিং ভাল লাগে ম
উম মই পিছে তোমালৈ লৈ যাম দিয়া দুটামান চোলা তোমাৰ ঘৰলৈ গলে।
অ আনি দিবা হ'ব বাৰু দে আনি দিবা বাৰু দে। মই তোমালে কিবা এটা ভাল প আমাৰ ফালৰ পৰা দিয় আমাৰ জাতিৰ ফালৰ পৰা কিবাটা দিম বাৰু দে
হ'ব হ'ব
উম
খানা এটা খাব লাগিছিল নহয়।
খানা এটাতো খাব লাগিছিলে?
উম।
নহ'লে এটা কাম কৰিবা হেৰিত তুমি আহিবা, তোমাৰ তুমি আহো তোমালোকৰ মাকো দেউতাকো লৈ আহিবা দিয়া। অ' আহিম দিয়া তোমালোকো এদিন নাহা তোমালোকৰ মাকো দেউতাকো লৈ আহিবা। তুমিও লগতে গুছি আহিবা। ধুনীয়াকৈ চ'ব বস্তু চস্তু বিলাক দেখাই দিম। ধুনীয়াকৈ তুমি তেতিয়া মাক ক'ব পাৰিবা আৰু জেগা চগা দেইতাহঁতকো দেখাই দিম। আমাৰ দেউতাহঁতৰ লগত মানে। ফ্ৰীৰ অলপ কৰাই দিম, কথা চথা পতাই দিম। পুৰা কথা হ'ব তেতিয়া। সেনেকৈ মানে বস্তু বিলাক কৰিব লাগিব আৰু কাম চাম বিলাক আগবঢ়াব লাগিব।
তাকে
এতিয়া তুমি মোবাইল কি চলাই আছা?
মোবাইল এতিয়া সৰুৰে চলাই আছো।
অহ ', এণ্ড্ৰইড?
হাহ।
চলাই আছেনে আইফোন?
এই এণ্ড্ৰইড ক'ত আইফোন ল'ব পাৰিবা।
হেই, লোৱা- লোৱা- লোৱা এটা লোৱা। আজিকালি সবেই লৈছে আইফোন।
অহ' তুমি?
মই তোমাৰ এণ্ড্ৰইড এ এ চলাই আছো, মোৰ মানে আজিকালি তোমাৰ সৰু পোৱালি বিলাকে আইফোন চলাই আহি মোকে নিজে দেখ দেখি
অহ ', ঠিক আছে তেনে দিয়া ন' কালি পাতিম। উম- উম।
মোবাইল